হেল্ল'
হয় নমস্কাৰ।
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' হয় নমস্কাৰ আপোনাৰ মাতটো মই শুনি আছো।
হয় ব'দো দেৱ।
হয় কওক।
আপুনি মানে এতিয়লে যোগাযোগ হয় যোগাযোগ কৰিলে যোগাযোগ কৰি আপুনি আঠাইশ ছেকেণ্ড সময় আপুনি ব্যৰ্থ কৰিলে। কেলে মানটোো এনেকুৱা আপুনি
সেইটো। মই সেইটো ব্যৰ্থ কৰাোৱা নাই আপুনি নিজেই হেলো-হেলো-হেলো-হেলো চিৰি-চিৰি
নহয়-নহয়-নহয়-নহয় কোনো পধ্যয় নহয় আপুনি এনেধৰণৰ। কৰ্তব্য দাঙি নধৰিব এই ক্ষেত্ৰত হয় আপুনি বহুত মিছা কথা কয় আপুনি আপোনাৰ নামেই নিৰাণ নবৈ সেইবাবে
হয়।
হয় আপুনি এতিয়া যিটো আমাৰ, অ সামাজিক মাধ্যমৰ এটা গ্ৰপ গ্ৰুপ আছিল সেই গ্ৰুপত আপোনি যিখন ফটো লগাই থোৱা আছিল, সেই বেনাৰখন আপোনি সলাই দিয়া। সে কাৰণটো
হয় কাৰণটো মানে চাওঁক, আমাৰ এতিয়া মানে জীৱকুলটো বহুত আপোনাৰ আধুনিকতাৰ বৰফ পৰিছে তেওঁলোকৰ, সেয়েহে মই যিমান পাৰোঁ মানে পৌৰাণিক যোনবিলাক সাজ পাৰ সেই পৌৰাণিক পোচাক, পৌৰাণিক ধৰ্মীয়, অনুষ্ঠানবিলাকৰ মাজত আমাৰ সমাজখনক মই সেইবোৰ সেইবোৰ আঁকোৱালি ল'বলৈ এটা প্ৰচেষ্টা হাতত লৈছো, তাৰে মোৰ প্ৰথমটো কৰ্মৰাজি।
হয় কিন্তু আপোনি সেইটো কৰ্মৰাজি কৰিলে, কিন্তু মোৰ ফটোকপি আপোনি প্ৰায় নাইকিয়াই কৰি পেলালে, তাৰ কাৰণটো
তাৰ কাৰণটো হল বিশেষ
হয়।
হয় সেই বিয়াত যেতিয়া ফটো কপি সংগ্ৰহ কৰিছিলোঁ, আপুনি প্ৰায় চুক ভেকুলীৰ দৰে চুকত সোমাই আছিল।
হয় কিয়নো আপোনালোকে মোক, কেমেৰাটো ফ্ৰন্টত আহিব দিয়া নাছিল।
হয় ইয়াৰ বাবে আমাক জগৰীয়া হয় সেইটোক সেই আমাৰ কেমেৰাৰ ব্যক্তিজন মই নাছিলোঁ আপোনাৰ জ্যেষ্ঠ ভাতৃ আকৰি শইকীয়া আছিল
হয় হয় সেইটোৰ বাবে মই অতিকে দুখিতঃ কিয়নো মই ভালদৰে সেই ফটোকপিত আহিব নোৱাৰিলোঁ
হয় আপুনি হয়তো নিশ্চয় আপোনাৰ
হয় স্বাভাৱিক কথা এ সুন্দৰভাৱে আপুনি যি ফটোকপি নিৰ্মাণ কৰিছে সেইকপি দেখি মই অলপ জলিমে
হয় হয় হয় আপোনাৰ যদি এনেধৰণৰ আৰু কিবা গ্ৰুপ ফটো আছে যত প্ৰতিজন ব্যক্তি আপোনাৰ ভালদৰে জিলিকি আছে আপুনি মোক সেই ফটোখন দি দিব মই তেতিয়া আপোনাৰো সাজ পোছাকৰ পৰিৱৰ্তন কৰাই দিম বা আপোনাৰ যদি উম আপোনাৰ একপি ফটো মোক দি দিব যিকপি ফটো মই এইকপি ফটোত লগত সংলগ্ন কৰি আপোনাকো আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰাই দিম
হ'ব বাৰু আপুনি এতিয়া ঘৰৰ পৰা বাহিৰলৈ উওলাই চওঁক কি সৌন্দৰ্যময় এ পৰিৱেশ হ বৰষুণ দিব যেন অনুভৱ হৈছে
একদম ভুল ধাৰণা কৰিছে আপুনি একোৱেই নেজানে যেন মোৰ এই কথাৰ পৰা অনুভৱ হৈছে
কি সুন্দৰ ভাৱে বিজুলী মাৰি আছে
নহয় নহয় নহয় বিজুলী মাৰিলেই আপোনাৰ বৰষুণ দিব বুলি ক'ব নোৱাৰে কিছুমান কথা আছে। উত্তৰে বিজুলী মাৰিলে খৰ হয় বুলি কৈছে দক্ষিণে বিজুলী মাৰিলে আপোনাৰ উ ঘুৰ বাৰিষা হয় বুলি কৈছে এনেকুৱা কিছুমান কথা আছে আপুনি সেইবোৰ নেজানে এতিয়া চক আপুনি আপুনি যদি আকাশখননলৈ চাই গোতেই তৰাই দেখিব তাতে হয়তো আপোনাৰ ককাকো দেখিব আজ ককাকো দেখিব এনেকুৱ
হয় হয় মই দেখি আছোঁ শুইটো আমাৰ ককা আৰু আপোনাকো মই দেখাত অকই সক্ষম হৈছোঁ
হয় সেই জোহাই বৰাই হয়তো তাৰ পৰা কৰ'বাত কপৌ চৰাই পাও নেকি? ইয়াৰ দৃষ্টি নিক্ষেপ কৰি আছে।
হয়,
হয়, তেখেতো যিহেতু মাংসহাৰী এজন ব্যক্তি আছিলে
হয়, কিয়নো আজি সমাজৰ সকলো বিয়ো ব্যক্তি মাংসহাৰী হে থাকে।
নহয় নহয় সকলো নাথাকে, আমাৰ পিতৃ দেৱে এতিয়া আপোনাৰ মাংসাৰী নহয় তেখেত সম্পূৰ্ণৰূপে আপোনাৰ নিৰামিষ। ল বা নিৰামিষ লিপি
হয় তাৰে সম্পূৰ্ণ বিপৰীতে আপুনি এজন বিশেষ মানস ভোজী প্ৰেমী।
ভিবি শইকীয়া দেৱকো আমি চাব পাৰো মোৰ লগতে তেখেতো এজন মাংস ভুজি। বাৰু এইখিনি কথা মই আপোনাৰ লগত পিছত পাতিম এতিয়া মই আপোনাক মানে কিছুমান কথা কওঁ। হৈ এতিয়া আপুনি যদি চাবলৈ যায় ব'হাগ বিহুত আমি যি হুঁচৰি গোৱাৰ বাবে সপ্তাহ জোৰা যি প্ৰচেষ্টা চলাও এসপ্তাহৰ আগৰ পৰা আমি বহাগ বিহুৰ প্ৰস্তুতি চলাওঁ তাৰপিছত আমি যিদৰে সেই পথাৰৰ মাজত বন্তি গছ জ্বলাই আমি তাতে মেজি ফুৰাও বা তাৰ কাষতে সেই। ভেলাঘৰ প্ৰস্তুত কৰোঁ আৰু তাৰ পৰা সি আমি যি বিশ্বকৰ্মা পূজাৰ সেৱা জনাওঁ আৰু পূজাৰ নতুন কাপোৰ কিনো তাৰ লগত সংগতি ৰাখি এতিয়া বতৰটো চাই যথেষ্ট গৰম।
হয় আৰু আমি বিহুৰ কথা কওঁ ন বিহুৰ কথা কণ এটা কথা মনত পৰিল আমি জিৰণীল তামলী ঘৰত ইয়াৰ ইয়াৰ আগৰ পৰা কুঁহিয়া চুৰ কৰিবলৈ কৰি দুজন দুজন ব্যক্তি ধৰা পৰিছিল, তাৰ বিক্ষয় আপুনি অকণ বিতং ভাৱে কোৱা হলে মই ভাল পালোহেঁতেন।
আপুনি এতিয়া যদি চাবলৈ যায় সেইটো মানে এটা বহুত পৌৰাণিক পোৱা আপোনাৰ পৰম্পৰা আপোনাৰ লক্ষিমপুৰৰ কিছুমান মানে সেই গ্ৰুপত ওপৰতে সময়ত মইো আছিলো বাৰু। আমি প্ৰথমবাৰ মানে আপোনাৰ কুঁহিয়াৰ চুৰ কৰি খালো তাত সেইবাৰ খোৱাৰ পিছত আপোনাৰ বহুতো কথা বতৰা শুনিলো মানুহৰ পৰা যে তহঁতি এনেকুৱা দুৰ্নীতি কৰিলি উপদ্ৰৱ কৰিলি। যাৰ ফলত মানে আমাৰ সেই খোবটো আৰু বাঢ়ি গ'ল সেয়েহে পিছৰ বছৰ মোৰ কিছুমান স্বাস্থ্যজনিত কাৰৰ কাৰণত মই থাকিব নোৱাৰিলোঁ আৰু কিন্তু বাকী কি দচু গ্ৰুপটোৱে বা দুচুৰ দলটোৱে সেই কাৰ্য অব্যোহত ৰাখিলে। আৰু তাতে এজন ফাটেম বুলি কোৱা ব্যক্তি ধৰা পৰিল। এই যথেষ্ট মাৰ খালে বহুত মাৰ খালে তেখেতে ওখোনেৰে পৰিয়াল তেখেতক কিন্তু তেখেতে আহি মাৰি ক'লে যে তেখেতে অকণো মাৰ খোৱা নাই তেখেত দম দি বাচি গ'ল বুলি। আৰু তাৰ লগত যদি আপুনি চাই এজন সদায়শয় ব্যক্তিয়ে ততে কি কৰিলে আপোনাৰ যোনটো পোহৰৰ ব্যৱস্থাাত লাইট হাতত লৈ গৈছিল সেইটো তাতে পেলাই থৈ আহিলে আৰু যিটোৰ আমি ছবি। পিছদিনাখন সামাজিক মাধ্যমত ৰিংকুমনিক।
হয় সেই টচটো কাৰ হ'ব পাৰে আপোনাৰ আনুমানিক সন্দেহ আছে নেকি?
ৰূপে আনুমানিক সন্দেহ নহয় এইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে এইটো অজিত শইকীয়া বৰ
হয় অজিত শইকীয়াদেৱৰ আপোনালোকৰ লগত গৈছিল নেকি?
হয় অজিত শইকীয়াদেৱৰ পুত্ৰ আপোনাৰ গৌতম শইকীয়া বা বুদ্ধদেৱ যি বুদ্ধদেৱে এই ক
অ', হয় হয় আৰু মই জনামতে আমাৰ দুজন ভাতৃ এজন আমাৰ পৰভাতৃ এজন উপভাতৃ দুয়োজনো আছিল বুলি মই জনাই আহ জানিবলৈ পাইছো আৰু তেওঁ তেওঁলোক দুইজন সেই দুৰ্ঘটনাৰ পৰা বাচি আহিব পৰা অ' বাচি আহিল বুলি মইো শুনিছো এই বিষয়ে কিমান সত্য মই ভালদৰে নাজানো আপুনি যেতিয়া ভালদৰে জান আপোনী যেতিয়া আছিল তাৰ বিষয়ে আপোনী বিতং ভাৱে কব পাৰিব
হয় হয় হয় হয় হয় আপুনি চওক আপোনাৰ যি জ্যেষ্ঠভাতৃ সেই ভাতৃৰ বিষয়ে আপুনি ভালদৰে অৱগত বা তৃৰ বিষয়ে সেইজনৰ বিষয়ে আপুনি ভালদৰে জ্ঞাত আপুনি এই সংসাৰত যিমান বিলাক আপোনাৰ বেয়া কাম হয় দুৰ্নীতি ক্ষতিগ্ৰস্ত কাম হয় তাত যদি আপোনী আপোনাৰ জ্যেষ্ঠ ভাতৃৰ নামটো কেনেবাকৈ শুনা পায় তেন্তে আপুনি সেই কথাত কোনো নিসন্দেহে মানে এইটো মানি ল'ব যে এইটো এটা সত্য কথা আৰু সঁচা কথা গতিকে আপুনি যদি সেই কাৰ্যটোতো আপোনাৰ জ্যেষ্ঠ ভাতৃৰ নামটো শুনা পাইছে তেন্তে সেয়া চিৰন্তৰে সত্য আৰু লগতে আৰু এটা এটা কথা মই ইয়াতে অ' সংযোজিত কৰি দিও যদি আপুনি আপোনাৰ নামটোও শুনা পায় লাগিলে আপুনি তাত নাথাককে তথাপিও আপুনি বিশ্বাস কৰি ল'ব কাৰণ আপুনিও একে পৰ্যায়ৰে এজন ব্যক্তি
হয় বাৰু আৰু কথাটোৱে আৰু মোৰ যি ভাতৃ তেওঁ বহুত কূটনীতি স্বভাৱৰ ব্যক্তি তেওঁ যদি কোনোবা ৰাতি অনুষ্ঠানতো যায় তেওঁ উভতি আহোতেনে কোনোবা এটা কু কৰ্ম কৰি আহিবই যেনে দোকানৰ ফ্ৰন্টত কিছুমান বেনাৰ মাৰি থোৱা থাকে সেইবোৰ তেওঁ উঘালি আনি আৰু য'তে ত'তে বিয় পাই পেলাই তেওঁৰ এই কু নীতি আৰু দুষ্টামিৰবোৰৰ ওপৰত ৰত এটা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ঘৰৰ মানুহে কিন্তু ইতিমধ্যে তেওঁৰ ওপৰত কোনো কঠোৰ প্ৰকথন হিচাপে তেওঁৰ ওপৰত শাস্তি প্ৰদান কৰা হোৱা নাই
এই ক্ষেত্ৰত চাবলৈ যায় আপোনাৰো কিছুমান ইয়াত আপোনাৰ ভুল হৈ গৈছে যেনেকে যদি আপুনি চাবলৈ যায় এসময়ত মানে কিছুমান আপোনাৰ কিহৰ উপলক্ষে মই পাহৰিছো কিছুমান হয় যোৱা শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ আপোনাৰ যেতিয়া মৃত্যু হৈছিল তেখেতৰ শ্ৰদ্ধাত মানে কিছুমান অনুষ্ঠান পাতিছিল তাৰে এটা অনুষ্ঠান ৰঙতিত পাতিছিল আৰু সেই সেই ৰঙতিত পাহাটোতে মানে তেওঁলোকে কিছুমান বেনাৰ গাঁৱৰ গাঁৱে ভূঞা যতে ত'তে লগাইছিল আৰু সকলোবোৰ বেনাৰ পিছত তেওঁলোকে সচাই গৈছিল মাত্ৰ এখন বেনাৰ তেওঁলোকে বিচাৰি পোৱা নাছিল যিখন বেনাৰ আপোনাৰ ঘৰৰ সেই টেবুলত আমি বৰ্তমানো দেখা পাওঁ
হয় কিয়নো আমি জুবিন গাৰ্গ প্ৰেমিক আৰু আমি দুৰ্ভৃক্ষই দেখাই দিয়া বাবে এখন পোষ্টাৰ আমি নিজে বনাই লব নোৱাৰা বাবে তাৰে এখন পষ্টাৰ সুযোগ বিচাৰি লুকুৱাই দিলো
গতিকে আপোনাৰ জ্যেষ্ঠ ভাতৃৰ লগতে আপোনালোকো এই কুকৰ্মৰ লগত উত্তৰ ভাৱে জড়িত
হয় ওত পাতে ওতপুত বুলি ভাবে কব নোৱাৰি কাৰ কাৰণ আমি কু কৰ্ম মাথো এটাহে কৰিছোঁ যি আমাৰ ভাতৃ। তেওঁ বহুতো কু কৰ্ম কৰিছে আৰু তেওঁ এটা বৰ খেঁচৰা স্বভাৱ আছে যিটো হ'ল তেওঁ। নেপ ন চিপ। কুট থাকে তেওঁ নখ আপুনি চাবলৈ গ'লে তেওঁ ভৰি হাতে নখ নাই। তেওঁ নবিহীন এজন ব্যক্তি।
মানে এনেকুৱা ধৰণৰ কাৰ্যলিপিৰ লগত অতীতৰ পৰাই জড়িত।
আ
মই আপোনাৰ ঘৰত ক পহিত গাওঁতে দেখা পাইছোঁ আপোনালোকৰ ঘৰৰ কাৰ আৰু বা আপোনালোকৰ। বাহিৰৰ সলোই থোৱা ঘৰ সেই ঘৰতো এখন পোষ্টাৰ মই দেখালোঁ। যত আমাৰ মানন মুখ্যমন্ত্ৰী আৰু বিধায়ক মহোদয় আছে সেইখন পোষ্টাৰো আপোনালোকে এক কৰ জৰিয়তে সংগ্ৰহ কৰিছে বুলি মই মনতে ভাবিছো। হয়তটো হয়ে চাগে এই কথাটো।
নাই এইটো আমাৰ কু কমৰ জৰিয়তে নহয় এইখন আমাৰ যি আমাৰ এ গাঁওৰ এ এইবাৰ যোনজন বিধায়ক উঠিছে তেওঁৰ ফালৰ পৰা এখন আমাক দিয়া হৈছিল। কিয়নো আমাৰ মাতৃ এই বিজেপিৰ ক্ষেত্ৰত একো নহয় যদিও তেওঁ বহুতো বিজেপিৰ ক্ষেত্ৰত লাগি ভাগি দিয়ে সেইবাবে তেওঁক। এই পইচা নিদিয়ে সামান্য পোষ্টাৰ এখন দি প উঠিলে ক কিন্তু তেওঁ সেইখনতে সন্তুষ্ট কিয় মই নাজানো সেই বিষয়ে।
হয় কিন্তু তাৰ পৰিৱৰ্তন। সে আপুনি যদি চাই আপোনাৰ জ্যেষ্ঠ ভাতৃ কিন্তু বিজেপিৰ দূৰঘূৰ আপোনাৰ। তেখেতে সেইটো পাৰ্টিক ভ নাপায় তাত তেতে বেলেগ এটা দলকে আছে আমি। আপোনাৰ সমৰ্থন কৰা দেখা পাওঁ বাৰু আমি এতিয়া ৰাজনৈতিক কথা কিছুমান নাপাতো। এতিয়া আমি কিছুমান কথা বেলেগ পাতিম বুলি মই ভাবিছো মনতে
হয় এনেকে কাৰণে মোৰ কথা এটা মনত পৰিল আমাৰ যি ভাতৃ তেওঁৰ। অ কোনোবা এটা বেমাৰ যদি বেমাৰ টো বিষয়ে যি বেমাৰ টোৰ বিষয়ে ভাল দৰে জানে সাগে তেও এ। কোনোবা এটা বস্তু অস্থিজীল হৈ থাকিলে তেওঁ থাকিব নোৱাৰে যিটো এতিয়া প। যিটো আমাৰ ক্ৰিকেট বুলি কয় সেইটো খেলোঁতেনেও তেওঁ ষ্টাম্পডালেকে হওক বা। যিয়েই হওক তেওঁ কুটুৰি-মুটুৰি থাকে।
তেখেতন কি সেই সেই বেমাৰটো যাতে আপুনি দেখা তেখ। নখ নাই ভৰি নখ নাই যিবোৰো তেওঁ। গুট বা বিশেষ পেলাই থে তেখেতৰ এই দুৰাৰোগ্য।